উম, কি কৰিছ?
এয়া ভাত খাই পেলাই উঠিছো, তই?
অ', মইও ভাত খাই শুব লৈছোঁ।
আচ্ছা, কিহে খালি?
মই মাছ আছিলে, তই?
অ', মাছ মানে ঘৰৰ মাছ নে নাই কিনা মাছ?
ঘৰৰ নহয় কিনাহে।
অ', মানে এই হেৰি আকৌ কিনা মাছটো কি হয়, এইটো চাগে চালানী মাছহে ন?
চালানীয়েই আৰু।
সেইটোৱেই, মানে তোৰ এই চালানী মাছটো মানে খালে বেয়া।
উম।
চালানী মাছটো খাব নালাগে।
উম, নাখাই নো কৰিবা কি আৰু।
উপায় নাই সেইটোৱেই আমাৰ গাঁৱলীয়া মানুহবোৰৰ এইটোৱে প্ৰব্লেম আৰু কিন্তু এনেইতো চালানী মানটো মানে চালনী মাছটো খালে বহুত বেয়া মানে আমাৰ হেৰিটোৰ কাৰণে শৰীৰটোৰ কাৰণে।
অ'।
সেইটো মানে তোৰ কি সেইটো মানে কি তোৰ ফ্ৰিজত দি থৈ দিয়ে ন। চাৰি পাঁচ দিনটো ফ্ৰিজত থৈ দিয়ে ৰখা ঠাণ্ডা ঠাণ্ডা বস্তুটো খাবই নালাগে।
উম। এতিয়ানো লোকেল ক'ত পাবা আৰু যি দাম।
উম, এই সেইটোৱেই, আমাৰ মানুহে কি আমাৰ গাঁৱলীয়া মানুহৰতো এটাই প্ৰব্লেম যে দাম চাই পেলাই বস্তুটো খায়।
উম।
এতিয়াতো টাউন চহৰবত-চহৰবোকততো এতিয়া হেৰি বস্তু নাখাই চালানী নাখায় চব লোকেলেই খাই। লাগিলে দাম হ'ক, যিমানে হ'ক।
উম, উম।
মানে কি হয়, যে খাবা লাগে অকমান আৰু। সেইকাৰণে আৰু কম পইচা লোকে জোনটো পইচা কম, সেইটোহে খায়।
উম, তাকে।
উম, বাকী পনীৰৰ বিজনেচনো পুৰা চলিছে তোৰ।
অ', চলিছে আৰু।
মানে তহঁতৰ মানে গাঁৱৰ মানুহ এজনৰ মু-মুখত শুনিলোঁ, বোলে ধুনীয়া পনীৰ বনাৱ আৰু আমাৰ হ'লচেলত বস্তু দিয় হেনো।
দিওঁ অ'।
তাকে, মই ফটকে শুনিলোঁ, মই বোলোঁ ফোন এটা কৰো তাৰপা চাইছোঁ দামটো কম, হেৰিখন উম, মানে প'ষ্টাৰটো পাইছিলোঁ, ফেচবুকত।
অ'।
হম, তা বল মই সুধিছোঁ, কেনেকে বনাওঁ, কিমান কি লাগে, কেনেকে কৰ'।
কেনেকে মানে কি আৰু পনীৰ বনাব লাগে আৰু গাখীৰ লাগে আৰু।
অ', অকণ ডাঙৰকে ক' মই শুনা নাই ভালকে।
গাখীৰ লাগিব।
উম।
গাখীৰটো বেছিকে লাগে আৰু।
অ'।
তাৰপা গাখীৰ, মানে গাখীৰটোৱে মেইন আৰু গাখীৰটো নহ'লে নহ'বই।
অ', আৰু?
গাখীৰটো মানে হেৰি কৰিবলে তাত এইবোৰ তোমাৰ তোমাৰ ভিনেগাৰ বা নেমুৰ ৰখ দিম। এনেকে দিয়া হয়।
আচ্ছা।
তেনেকে কৰি থৈ দিলে মানে হৈয়ে যাই আৰু বেছি টাইম নালাগে, আধা ঘণ্টাতে মানে হয় যাই কমপ্লিট।
উম, মানে মই এটা খুলিম বুলি ভাবি আচ বোলো খৰচ কেনেকুৱা কিমান যায় কি কথা।
খৰচ বেছি নহয় বাৰু গাখীৰে মানে আমাৰ ঘৰতে আছ
অ', তুমি গাখীৰ কেইলিটাৰ লাগে।
আ, কেইলিটাৰ মানে তোমাৰ ধৰা এইবোৰ হাও ভাওয়ে হয় ন' টেমাত। এ, যেই লিটাৰ লোৱা নিজৰ কথা আৰু যিমানটো বনোৱা তুমি।
উম।
পাঁচ লিটাৰ ছয় লিটাৰ।
উম। তাকে মানে মই ভাবিছোঁ এটা উম, তাকে মানে মই তাৰ মানে ভাবিছোঁ, বোলো কি হয় বনাই চাওঁ নেকি।
অ'। বনাবা।
হম।
কিবা নোৱাৰিলে বা অসুবিধা হ'লে সুধিবা আৰু মোক।
সুধিবা মানে মই একবাৰ চাই আহিব লাগিব বনোৱানো কেনেকৈ বনাওঁ।
অ', আহিবা, আহিবা।
উম, মই মানে তই মানে হেৰি কৰিম। এই তোৰ মানে দোকান এখন খুলিম। দোকানত মানে তোৰ মাংস কাটিম, লগত প্লাচ পনীৰো মানে না তোমাৰ হ'লচেল দিয়া হ'ব? অ'। যদি মই মানে কিনি আনো মানে খৰচটো বেছি হ'ব। যদি মই ঘৰতে বনাওঁ মোৰ খৰচটোও কম হ'ব। অ সেইকাৰণে
তাকে কেতিয়ালৈ খুলিবা
বেছি দিন নাই এইতো মাহতে খুলি দিম আৰু
অ
মই তোক জনাম বাৰু মই মই তহতৰ ঘৰলৈ যাম মই একবাৰ চাই আহিম কেনেকে বনাই সেইকাৰণে সুধিলো
অ আহিবা আহিবা
তোৰ মানে কি ভাল হ'ল তহতৰ ঘৰতে গৰু আছে তো গৰু থাকিলে ভাল এতিয়া আমাৰ মোৰতো গৰু নাই এতিয়া গাখীৰটো কিনিব লাগিব
কিনিব লাগিব অ
হম
এতিয়া দামো বেছি ন ষাঠি লিটাৰ ষাঠি টকা লিটাৰ
উম
চেণ্টাৰত খুলিবানে কি
চেণ্টাৰতে খুলিম বাকী কৰবালৈ যোৱা কথা আছিলে নহয়
অ আছিলে মাজুলী
অ
এতিয়া মানে নাই নাই
কেলে
এ আহে এতিয়া মাটি ৰোৱা চিজন নহয় জানো
অ তাহতৰ কি মাটি ৰুই হোৱা নাই নি
নাই হোৱা নহয় পানী নাইকিয়া হ'ল
অঁ আমাৰ বষুণ দুদিনে মাটি চব ৰুই ক্লিয়াৰ কৰিলোঁ চব আদাই আমাৰ খতম খেতি উঠিলে বুলিয়ে ক'ব আৰু
উ অ ভালেই হ'ল আমাৰ থ দিলে পিছত ৰুম বুলি এতিয়া এয়া
উম মানে কি হৈছে বতৰতো চাই আমি গম পাই গলো মানে কিলে যোৱা বছৰো চেম চেম উম মানে ম দিনে হৈছে ন এনেকুৱা বৰষুণ দিছিলে এনেকুৱা ৰ'দ
উম
মানে তোৰ যেতিয়া বৰষুণ লাগিছিলে তেতিয়া বৰষুণ নিদিলে আমি সেইকাৰণে গম পালো যে সেইকাৰণে আমি জলদি চব ৰুই ক্লিয়াৰ কৰি দিলো
অ ভালেই কৰিলা
উম তহঁতৰ আশা নাই এইটো মাহত
তাকেতো কি হয় জানো
যি গৰম দিছে তোৰ গছৰ পাত তৰ পা শুকাই গৈছে গোটেই শুকাই গৈছে আৰু গছ গছনি
উম এনেই গছ নাই আৰু যি কেইজোপা আছে নাইকিয়া হৈছেগে
উম টো কাটি কুটিবোৰ মানুহে খতমে কৰিলে যি কেইজোপ আছে এতিয়া সেইজোপা সেয়া এতিয়া গুটি পা হগ আৰু তন কি কৰিবি আও
তাকেইতো
মাজুলী
বেছি নলয় ফিফটি ৰুপিছ
অ কমচোন
কম কম
মানে বাইক লৈ গ'লেও সেইটো হেৰি নে পঞ্চাশ নেকি
নহয় নহয় বাইকৰটো এক্সাকে ল'ব নহয়
অ'।
উম, মই যাম বুলি ভাবিছো যাম আৰু কেতিয়া যাও জানো। গৰম ইমান দিছে যাবলৈ মন যোৱা নাই। হ'লেও মানে উম হ'লেও মানে মাজুলী মানে ফুৰি চাবলে মন আছে।
তাকেতো বহুত ধুনীয়া ধুনীয়া জেগা আছে সত্ৰ আছে।
হম।
কি? পানী দুৰুণী হৈছে নেকি তোমালোকৰ পিনে?
আমাৰ এতিয়া পানী নাই আমি যেতিয়া পানী হৈছিলে তেতিয়া চ'ব ঘুৰি পেলাই কৰিলো। এতিয়া আমাৰ চিন্তা নাই মানে খেতি।
তাকেহে।
আমি গম পাওৱে বতৰ এনেকুৱা হ'ব বুলি আমি সেইকাৰণে জল্দি ৰুলো।
ঠিকেই কৰিলা।
উম।
বাকী বহুত ঠিকে আছে নহয়?
ঠিকে আছে।
উম। উ
তহো ঠিকে আছে? উম। বাকী দাদা ঘৰলৈহ কথা আছিলে ঘৰলে আহিলে?
আহিলে আহিলে।
আচ্ছা।
যাবগে বাৰু আহিছে আজি।
অ কেতিয়া যাব?
কাইলে।
অঁ'।
আহিয়ে থাকে।
উম। এ ভালেই আৰু। সহঁতৰ মানোদা ঘৰৰ ঘৰৰ ওচৰতে কাম কৰিছে সেইকাৰণে ঘৰলৈ আহিব পাৰে বস্তাৰ নালাগে।
আহম উম।
উ বাকী কলেজৰ গম বন্ধনে হেৰি হৈ আছে।
হৈ আছে বন্ধ।
অ'।
একটাই হেৰলে নহয়।
আমাৰ নাই দিয়া বন্ধ।
অ'।
আমাৰ খোলা খোলা খোলা।
অ'। গৈ থাকা আৰু।
আৰু। ইণ্টাৰনশিপছে আমাৰ।
অ অ।
ক নাই কোৱা ন?
নাই কৰাৱা নাই কোৱা।
কৰিবলৈ আছিলে আকৌ।
এ নকৰিলো মই।
কৰিলে বহুত লাভ হয়, কৰিলোতো এটা চাৰ্টিফিকেট দিব ন চাৰটিফিকেটতো বহুত কামত আহে মানে।
আহ'।
উম' মই সেইকাৰণে কৰি দিম বেছি নহয় হয় বেছি নহয় নহয় দুমাহহে।
অহ'।
বহুত মানে কামত আহে মানে।
আহ'।
গম পাইছ নাই?
এতিয়া হৈ আছে নেকি?
উম' এতিয়া হৈ আছে, এতিয়া মই কাইলে মানে যাম চাগে আকৌ।
অহ'।
সপ্তাহত দুদিন।
ঠিকে আছে দেখোন।
হম'।
তাপা হেৰি তোমাৰ হেৰি কিহত আছিলে মেজৰ?
ফাইনেন্সত।
অহ'। বন্ধ, এই তেনেকেই আৰু।
উম', কি তেনেকে ফেন চেন এখন লগাই ল'বি আকৌ।
লগাই লৈছো।
উম'।
লগালেওনো কি হ'ব, ভলটেজ নাই।
সেইটোৱে কাৰেণ্টৰ প্ৰব্লেম বহুত দিছে, এতিয়া গৰম দিনত ইমান প্ৰব্লেম দিছে কাৰেণ্টৰ।
উম', তেনেকুৱাই ঠাণ্ডা দিনত থাকে, গৰম হ'লে নাথাকে।
উম', সেইটো সিহঁতৰ এটা মাথা মাৰিছে আৰু, পুৰা পুৰা পুৰা পইচা লো টি আছে আৰু।
উম। আৰু এতিয়া তাতে চবৰে স্মাৰ্ট মিটাৰ লগাই দিছে আৰু।
উম', হুম।
এই মানে তোৰ একচোৱেলি তোৰ সেইটো লগোৱাৰ পৰা ভালেহে হৈছে।
জানো।
কেলে মানে তোৰ তোৰ আগতে মানে কি হয়, বহুতে চুইলেণ্ড লগাই ন।
উম।
হেল্ল'।
শুনি আছো অ।
বহুতেতো বহুতে পুৰা চুইলেন লগাই ন।
অহ'।
তেতিয়া মানে চৌবিশ ঘন্টাই দিনে ৰাতিয়ে সেইডাল লগাই থৈ দিয়ে। কাৰেণ্টটো এনে লাইট থাকে, কাৰেণ্টটো এনে কাৰেণ্টটো এনে খৰচ কৰি থাকে।
উম।
তাৰপিছত তোৰ বহুতৰ এনেই তোৰ মিটাৰ যেতিয়া সেইটো মিটাৰ আছিলে, তেতিয়া পুৰা এনে চুইচটো চৌবিশ ঘণ্টা অন কৰি থৈ দিয়ে, ফ্ৰিজটো অন কৰি থৈ দিয়ে ইনে।
অহ'।
আৰু যেতিয়াতো স্মাৰ্ট মিটাৰ হ'ল, তেতিয়াতো এতিয়া ভালেই হ'ল, এতিয়া‌ পুৰা টাইম টু টাইম। এতিয়াতো বিনা বিনা হেৰিয়াতটো এতিয়াতো লাইট নজলাই, দৰকাৰ হ'লে এতিয়া লাইটটো জ্বলাই, এতিয়া ভালেই হ'লটো।
তাকে।
টো মানে বহুতৰ কাৰণে প্ৰব্লেম হ'ব পাৰে কিন্তু মই ভালে পাইছোঁ-
নাজানো আৰু কি হয়
মানে, এটা এটা মানে, তোৰ হ'ব ডিচিপ্লিন নিচিনা এটা হৈ গ'ল মানে
তাকে
যেতিয়া দৰকাৰ হ'ব পোহৰৰ তেতিয়াহে মানে, লাইটটো জ্বলাব লাগে
উম, উম,
নহয়ো, এনেইতো কাৰেণ্টটো এনেই নষ্ট হৈ যায় ন
হয়, হয়, উ,